কি কৰিছা?
এনেই আছোঁ তুমি?
এনেই আছো, চাহ - পানী খালা?
উম খালো ৰ'বা, তুমি খালা?
উম খালো অলপ আগতে খালো, বাকী খবৰ ভাল?
উম ভালে দিয়া তোমাৰ?
ভালে আৰু, ঘৰৰ ফালে?
ঘৰৰ ফালেও আছে ৰ'বা, তোমাৰ?
উম ভালে এনে হলেও অলপমান আজিকালি টান পৰিছে ন এই খেতি - বাতি যিহেতু আমাৰ অলপ খেতি -বাতি কম কৈ কৰা যায় বা এই চাউলবিলাক অলপ টান পৰিছে, তোমালোকৰ খেতি কৰে নে?
ওম কৰে।
অ। মানে যিহেতু আজিকালি মানুহে খে, হা কি কৈছা?
ধানৰ খেতি কৰে নে নকৰে?
ধানৰ খেতি কৰে, বেছি নকৰে আৰু মানে তোমালোকৰ?
দে উম
অ অ মানে আজিকালি ধানৰ খেতি নকৰে ন সেইবাবে এ আমাৰ বুলিয়ে নহয় বহুত তৰে টান পৰিছে।
উম।
ইয়াৰ - ইয়াৰ ওপৰত তুমি কি কবা এই ধান খেতিৰ ওপৰত?
সেইটো এতিয়া নোহোৱা গৈছে আগৰ দৰে সেই খেতি নাই
তো অ তোমালোকৰ যিহেতু খেতি আছে তাৰ ওপৰত অলপ তুমি কিবা কৈ দিয়া চোন মোৰ জানিব মন যায় মানে।
উম আগৰতে গৰুৰ হাল আগতেতো গৰুৱে হাল বাই কৰিছিল খেতি, আজিকালিতো তে
অ হয়।
ট্ৰেক্টৰেৰে হাল বায়, হাল বাই কেনে কষ্ট নকৰে, কষ্ট নক নকৰাকৈ হয়, ট্ৰেক্টৰেৰে দিয়ে।
হয় হয়।
হয় হয় তুমি ঠিকে কৈছা, আজিকালি মানুহে ধান খেতিটো প্ৰায়ভাগ নকৰাই হৈ গৈছে। মানুহে আজিকালি ফ্ৰী বস্তু, ফ্ৰী বস্তু লাগে যিহেতু চৰকাৰেও বিনামূলীয়া চাউল দিয়ে। সেই চাউলেনো সেই চাউলেৰে কেইদিনো যাব তাৰ বাবে ফ্ৰী চাউল পাইছে, পাই পেলাই চাউল আজিকালি মানুহে খেতি নকৰে। যাৰ ফলত কৃষক - কৃষকবিলাকে খেতিত নানামে, নানামিলে অকল কৃষক সকলোৰে নহয় তেওঁলোকৰ ঘৰতে অকল সেই নহয় অভাৱ নহয় সকলোৰে ঘৰত অভাৱ হ'বলৈ ধৰিছে। মানুহৰ পইচা থাকিলেও ধান কৰ পৰাই সেই কৰিব, উৎপাদন কৰ পৰাই কৰিব যিহেতু খেতি নকৰে, মানুহে খেতি কৰিব লাগিব। হয় হয়। চবৰে এইবিলাক ধান - ধান চান নকৰাৰ ফলত আজিকালি মানুহে বিভিন্ন ধৰণৰ যিহেতু পেটৰ ঔষদ অলপ বেলেগ বস্তুবিলাক খাব, খাই পেলাই আজিকালি মানুহে বেমাৰৰ বেমাৰ দেখিবলৈ পোৱা যায় আৰু বিভিন্ন ধৰণৰ ইয়াৰ ওপৰত তুমি কি ক'বা?
আমি এতিয়া ভোষ লাগিলে ভাত নহয় আমি এতিয়া বহুত বেলেগত বস্তু খাওঁ সেইয়াই। উ উহু, সেই চাউলৰ ভাত খালে আমাৰ ভস পলায়। ভস থাকিলেও কিন্তু আমি বেলেগ বস্তুৱে খাও বাহিৰা বস্তু।
হয় হয়।
উম, তোমালোকৰ তাতে কি কি খেতি হয় ধানৰ?
আমাৰ ইয়াতে খেতি কৰে কিন্তু বেছিভাগে নকৰে। ধান কৰে, সেই এইটো সৰিয়হটো কৰে কিন্তু প্ৰায়ভাগ খেতি প্ৰায়ভাগে নকৰেই আৰু মানে আজিকালি কষ্ট কৰিব নোখোজে, যিহেতু আজিকালি অকমান সেই হৈ গৈছে ন। প্ৰযুক্তিবিদ্যা যিটো অলপ আগবাঢ়ি গৈছে ইয়াৰ ফলত মানুহে ভাবিছে কি আমিও প্ৰযুক্তিৰ লগত আগবাঢ়ি যাম। কিন্তু মানুহখিনি আগবাঢ়ি গৈছে, যিখিনি মানুহৰ আগত আগৰ যিখিনি কাম সেইখিনি আগবাঢ়ি একোৱে যোৱা নাই। কাৰণ মানুহে ধানৰ খেতি নকৰে, নকৰিলে বহুতৰে অসুবিধা হয় আৰু ধান খেতি কৰিব লা উম আ নিজৰ লগতে মানুহক কি ছিল যিটো তাৰ পৰা ওলোৱা শস্য সেইটো বিক্ৰী কৰিব পাৰে, মানুহে কিনি ক্ৰয় কৰি পেলে নিজৰ অভাৱ দূৰ কৰিব পাৰে। আজিকালি মানুহে এইবিলাক নকৰে আৰু যিবিলাক আজিকালি উৎপাদন কমি উৎপাদন কমি যোৱাৰ লগত তে এনেকুৱা হৈছে যে আজিকালি ৰাসায়নিক সাৰৰ সেইটো বৃ বৃদ্ধি পাই গৈছে, ৰাসায়নিক সাৰ যিটো প্ৰয়োগ কৰা সেইটো বৃদ্ধি পাই গৈছে। যাৰ ফলত যিখিনি খেতি কৰে সেইখিনিৰ পৰা কি কি বুজা যায় যে সেইখিনি যিখিনি কৃষকে উৎপাদন কৰে তাৰ তাৰ যিখিনি মানুহে ক্ৰয় কৰি পেলে গ্ৰহণ কৰে সেইখিনিৰ পৰাও বে বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হয়। বি যি ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত ইয়াৰ ওপৰত তুমি কি ক'বা?
ৰাসায়নিক দিয়াৰটোতো বহুত বেয়া।
হয় হয়।
কষ্ট কৰিব নোখোজে কষ্ট কৰাৰ ফলত ৰাসায়নিক সাৰ দি কিনে এ ভাল কৰিব খোজে। আগতে গোবৰ সাৰ বনাইছিল, বনাই কিনে দিছিল। খেতিত, এতিয়াতো ৰাসায়নিক সাৰ দে, তুমি পিছে কি কি ধান কেনেকুৱা
মই ধান বিশেষকৈ চিন নাপাওঁ। এনে অলপ চলপ চিনি পাও যি ৰঞ্জিত ধান এই ৰঞ্জিত ধান চিনি পাও এনেকে কিবা কিবি পাওঁ আৰু। তোম তোমালোকৰ তো খেতি হয় তুমি তুমি কি কি ধান চিনি পোৱা কোৱাচোন তুমি ইমান নাই আৰু সেইকাৰণে তোমাৰ পৰা অলপ জানিব খুজিছো।
আহু ধান চিনি পাও, শালি পাও আৰু বড়ো। এই চাৰি বিধে মই ভালকৈ জানো।
হয় হয়। জানিম মানে কি জানানে আজিকালি তাৰমানে আমাৰ ধৰি লোৱা দেউতাহঁতেও খেতি নকৰে নকৰাৰ ফলত আমি নাজানো। আৰু যিটো নতুন প্ৰজন্ম আহিছে তেওঁলোকেতো একো চিনি পাবা নাই তেওঁলোক খালি জানিব কি আমি খাব লাগে কৰ' পাই কিংকে কেনেকে উৎপাদন হয় সেইটো বস্তু নাজানিবই। আমি তেওঁলোকক আমি নিজে আমি নিজে জানিও তেওঁলোকক শিকাব লাগিব যে এইটো এনেকে কৰিব লাগিব এইটো ধানা এনেকে কৰিব লাগিব আৰু বিশেষ কৈ আজিকালি যিটো জৈৱিক সাৰ মাৰি কৰা যিটো খেতি হয় সেই খেতিটো কোনেও নকৰে আৰু আগতে গৰুৰে হাল মাৰিছিল মাৰি পেলাই মা মাটিবিলাক চহাইছিল তাত বিভিন্ন ধৰণৰ সাৰ পোৱা গৈছিল আজিকালি যিবিলাক এই এইটো সেই ওলাইছে প্ৰযুক্তিবিদ্যাৰ ফলত এইটো যিটো ট্ৰেক্টৰ ওলাইছে সেইবিলাকেৰে হাল মাৰি কিনে মাটিৰ উৰ্বৰা শক্তিটো নোহোৱা কৰি পেলাইছে। মানুহটো খেতি নকৰে আৰু যিখিনি সেইখিনিৰ ফলটো মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ
উম তুমি ঠিকে কৈছা।
মানে ভাইদ যে এটা চাকৰি নাপালে তো লগতে সহযোগ কৰি আমি এজন কৃষক হৈ ডাঙৰ মানুহ বা এজন ভাল মানুহ হৈ যাব
ভাল খেতিয়ক হব বাদেই।
কি ক'বা? হয় হয় তুমি কি ক'বা ইয়াৰ ওপৰত?
সংসাৰ চলাব পাৰি।
হয় হয়।
উম। এতিয়াতো হাল মানে গৰুৰে হাল নমৰা মানে গৰুও নোহোৱা হৈ গৈছে।
হা আ
আগোতে ঘৰৰ প্ৰতি এই হাল গৰু দমৰা হাল গৰুৰ আছিলেই, এতিয়া নোহোৱা হৈ গৈছে।
হয় হয়। তিতা।
উম।
ধান খেতি কৰিব লাগে কাৰণ ধান খেতি বুলিয়ে নহয় যে আমি ধান খেতি আমাৰ প্ৰধান আমাৰ অসমত উ বেছিকে সে আৰু
উম উম। তোমালোকৰ খা উ তুমি ঠিকে কৈছা তোমালোকৰ ধান কিহেৰে কটা?